হেল্ল'। অ' কোৱাচোন ন এয়া তোম মই দোকানৰ ফালে ওলাই আহিছোঁ তুমি?
অ' পিছে ক'তো নে ভা চাহ তাহ খালানে নাই?
চাহ তোমাৰ মই খোৱা নাই, এইমাত্ৰ ঘুগ্নি এক প্লেটে খাইছোঁ।
উম, ঠিকে আছে।
তুমি?
মই এয়া চাহকন খাই কন ওলাই আহিছোঁ এই বাইকখন লৈ পেলাই।
অ' ময়ো তোমাৰ বাইকখন থোৱাই লৈ দিনত তোমাৰ এইফালে গৈছিলো যে। উ। মোৰ লগৰ এটা বায়েকৰ ঘৰত মানে দেউতাক তোমাৰ ভোজ আছিলে।
উম।
তালৈ গৈছিলো তোমাৰ, কিমান চলা, বাইক চলাই চলাই আমনি লাগি যায়।
উ, মই এই ঘৰৰপৰা এই চাহকন খাই ওলাই আহিছোঁ, যি গৰম দিছে।
এ, মোৰ বাইকখন থৈ মানে তোমাৰ খোজকাঢ়ি অকন ওলাই আহিছোঁ, কিমাননো চলাবা দিয়াচোন, ককালো বিষ হয়।
উম, সেইটো হয় বাৰু। এই মই মানে কি কবা আৰু সেই চাহকন খাই ওলাই আহিছোঁ, কি বুলি কয় এই অকণ চাৰি মুখাটো লৈ আহিছে, লগৰখিনি অকণ কথা আড্ডা দিয়ে বোলে। তালে অকণ, এনেই অকণ কথা পাতিছোঁ আৰু।
উম, বাকী তুমি হেৰি খবাৰ খাতিৰ মা দেউতাহঁতৰ ঠিকেই? ভাল। তোমালোকৰ? এ, আমাৰো আছোঁ আৰু এতিয়া এয়া যেনেতেনে বোলো।
উম।
অ' এতিয়া ঘৰত মানুহ তোমাৰ মানে আলহী আহিম বুলি কৈ, তোমালোককো মাতিম বুলি মায়ে কৈ আছিলে, এতিয়া মানে চব পথাৰত লাগি আছে না এতিয়া মানে সময় পোৱা নাই যে।
অ', অ'।
সেইকাৰণে মানে তোমাৰ মাত মাতিব পৰাই নাই, ৰখা, এইয়া তোমাৰ এতিয়া খেতি পথাৰ শেষ হ'লেহে মাতিম আৰু এদিন ভালকে, আহিবা।
তই মাতটো অহা নাই ভালকে।
অহা নাই ভালকৈ। অ' হেল্ল', হেল্ল'। অ' এতিয়া কৈছোঁ। সেয়া খেতি পথাৰত লাগি আছে যে, বেয়া এ, একেবাৰে শেষ হোৱাৰ পিছতেহে আৰু, কি চলিছে এতিয়া? খেতিয়ে এ, তোমাৰ এতিয়া ভালেই এতিয়া তোমাৰ বৰষুণ চৰষুণ দিছে, এতিয়া ভালেই লগাই আছোঁ তোমাৰ, মানে দবিলাকত অলপ পানী বেছি হৈ গৈছে না।
উ, এ, কি ক'বা ৰাতি বৰষুণ দিয়ে তাৰপিছত যি চাই ৰ'দ দিব। পানী একেবাৰে শুকাই যায়, একো মানে খেতি ভালেই নহয় আৰু। মানুহ কাম কৰিব দিগদাৰ হয়, জিঠাই ৰ'দ দিয়ে।
যিহে যুগ, আকৌ তোমাৰ মাঁও যায় কেতিয়াবা, ৰোৱনি ভাত পানী মানে তোমাৰ ওঠৰটা, ঊনৈশটা ৰোৱণি লাগে না, আকৌ তোমাৰ হাজিৰা কৰা মানুহ লাগে এই ভাত বনোৱাটো তোমাৰ, ৰাতিপুৱা মানে ভাত চাত মানে ৰাতিয়ে মায়ে চব্জি চব্জি কাটি থৈ দিয়ে। কেঁচা চবজি চবজি বিলাক
উম, সেইটো হয় বাৰু।
কাটি মেলি, আকৌ তোমাৰ ৰাতিপুৱা বহাই দিয়ে।
উম, পিছে ত বিজনেছ এটা কৰিম বুলি ভাবিছোঁ, কৰিবা নেকি পাৰ্টনাৰশ্বিপত? হেল্ল'
অ', কোৱাচোন কি বিজনেচ?
এয়া কি বুলি কয়, এনেই ফাৰ্ম এখন খুলিলো হয় ব্ৰইলাৰ ব্ৰইলাৰ পাছত এ, গাহৰি ফাৰ্ম এনে খুলিলোঁ খুলিবা নেকি?
পাৰি ৰখা, মই এতিয়া তোমাৰ খেতি পথাৰ লাগি আছোঁ না, এতিয়া কেইদিনমান পিছত যদি সেই শেষ হোৱাৰ পিছত মই তোমাক জনাম জনাম বাৰু দে। বাৰ কেইতি পিছত মোৰ লগত মানে আৰু এটা ল'ৰা আছে সিও কৰিম বুলি কৈছে আৰু কোন বা, তোমাৰ আত লগ লে মানে কোন আছিল বা?
উম,
উম, আৰু কোন তোমালোকৰ লগত নে মই বিচাৰিব লাগিব?
আমাৰ লগৰে মোৰ লগত কৰিম বুলি কৈছে আৰু এটা লাগে মানে তোমাকো মই কৈছোঁ এতিয়া। সি মানে ৰেডি আছে, তোমাৰ কাম হৈ গলে তুমি কৰিব মানে কাম একে কৰিম, কৰিব পাৰিম আৰু তেতিয়া।
য়া
তুমি পাৰিবা নোৱাৰা মোক
মোক খবৰটো জনাবা, কাম হোৱাৰ মোৰ মানে তোমাৰ আৰু এক মানে বিশ পঁচিশ দিন মান ধৰিছোঁ আৰু, তাৰপিছত খেতি শেষ হোৱাৰ পিছত মই পাৰিম আৰু।
অ', ফাইনেলো কৰক'বাহোনে আগতীয়াক ফাইনেলো কৰি দিওঁ।
উম, অ'।
উম।
বাকী তোমালোকৰ খেতি চেতি কৰা নাই নেকি এইবাৰ? কৰিছোঁ, মানে খেতি কৰি আছে আমাৰ। এতিয়া এই বৰষুণ নিদিয়ে মানে অ', এবাৰ বৰষুণ দিয়ে পানী অকন ৰখে আৰু যি ৰ'দ দি দিয়ে আৰু শুকাই যায় লগতে। লগাই দিয়া পুতুক কটতে ন'হলে আকৌ পিছফলে ৰখি থাকোঁতে, লগাব দেৰি হৈ গ'লে আকৌ তোমাক কাটনতে দিগদাৰ হ'ব ন'। অ', কাটোনতে পিছত দিগদাৰ হ'ব, আৰ, হাতী চাতী জানাই দেখোন।
সেইটো হয়, সেইটো হয়।
লাষ্টৰ সময়ত তোমাৰ দিগদাৰ হ'ব।
যে তুমি
তুমি কলেজ চলেজ যোৱা নাই নেকি? উম, মই তোমাৰ কলেজ যোৱা নাই বন্ধ হৈ আছে, তোমাৰ ক
অঁ, আগ বাৰ খুলিব চাগে ন? উম, তুমি কি ভাগত লৈছ
লৈছিলা? তোমাৰ হেৰি, জোগ্ৰাফি।
অ', টান পোৱা নে এইটো চাবজেক্ট?
নাই ইমান পোৱা নাই।
তুমি কি চেম পালা এইবাৰ?
তমাৰ কতছে
অ', ঠিকে আছে, ঠিকে আছে।
উম, এনে এইকেইদিন যাব পৰা নাই, তোমাৰ বন্ধও হৈ আছে। তাৰপিত মানে মই তোমাৰ পৰীক্ষা হলে যাম মানে। কাম মেজৰ লৈছে নে? মাইনৰ লৈছা? মেজৰ
মেজৰ ন।
তণ
হেল্ল',
হেল্ল', ত হ ন তালে বেতোৰ পৰাই আইভা লাগবো।
হেল্ল',
হেল্ল', অহ,
তোমাৰ মাতো অহা নাই ভালকে।
অ, এতিয়া?
অ, এতিয়া আহিছে বাৰু।
এতিয়া আহিছে?
উম, উম,
এইফালে কি ক'বা নেটৱৰ্ক-চেটৱৰ্ক নাপাই মানে তোমাৰ।
অ, অ, নেটৱৰ্ক কিবা পায়ো নাপায়ো মে তোৰ মাতটো ভালকে আহা নাছিল এইকাৰণে,
অ, আ-আজি কি-কি মাছ নে মাংস?
হম,
আজি কি মাছ নে মাংস? দালি ভাজি ভাত অনেকা মাছ মাংস নালাগে। অ, নাই নেকি? মাই তোমাৰ এয়া আজি চাগে আজি তোমাৰ অ, আজি মাছ আনিছে অ,
অ, অ, ঠিকে আছে, ঠিকে আছে।
বাকী এদিন গোটেই কেইটাই খানা এটা খাব লাগিছিলে? শুনাচোন পৰহি মানে খানা এটা খাই দিওঁ নহ? দেওবাৰ যেতিয়া পাৰি। এইয়া বজাৰো বহে ন, আমাৰ অসম যুগত তাত, গাহৰি মাংস পায় কম আনিব পাৰিম নেকি?
ন,
অ, পাৰি। তোমাৰ তাৰপিছত তোমাৰ? গাহৰি মাংসৰে ছোৱালীখিনিকো কবা লগৰখিনি বহুত দিন পোৱা নাই, ল'ৰা-ছোৱালী গোটেইখিনি এদিন ভালকে খাম।
উম, উম,
গোটেইখিনি নোপোৱাই হ'লো বোলো বহুত দিনৰ মূৰত। উম,
শুনিছা?
অ, কোৱা?
এই লগৰ এজ
লগৰ এনে ভোজ চুজ চাই নাখাই লগৰ কেইটা এনেকাকে গ্ৰুপ এটা খুলি বনাও অ, গ্ৰুপ এটা খুলি দিবা? আজি ৰাতি মানে?
অহ,
ভাল-ভালকে বস্তু ভালকে মানে ভালকে খাম আৰু। জোনে যি আচ্ছা, এতিয়া মইতো গাহ-গাহৰি খাও, মই ব্ৰইলাৰ খাও, কিছুমানেও গাহৰি নাখায়। চব আনিম, মাছ মাংস বই তোমাৰ খাচিও আনিম। ইমান-ইমান নালাগে আনিবলে। দুই কেজি মান এক কেজি মান লৈ আহিম কিছুমানে খাম বুলি ক'লে খাম। গাহৰি আৰু ব্ৰইলাৰ লৈ আহিম। অ' অ'! শুনা এতিয়া, কোনোবাই যদি গাহৰি নাখায়, ব্ৰইলাৰ নাখায়, কিছুমান খাচী অকণো লৈ আহিব লাগিব। কাৰণ, খাম যেতিয়া, ইমান পোৱালি তেতিয়া, চল্লিছ- পঞ্চাছটা মানুহ হ'ব, ভালকৈ খাম দিয়া আৰু।
মানে, ইমান ব্ৰইলাৰ নালাগে, আমাৰ লগৰকেইটাৰ কাৰণে।
সেইতোৱেতো, আমাৰ- আমাৰ, গোটেই ক্লাছ হেৰি, এ, সেই ক্লাছটো নাখাবা জানোঁ? আগৰ যে পুৰণা ক্লাছটো।
অ'! এতিয়া ইমান বোৰে নাখাওঁ বাৰু। এতিয়া, কোনে-কোনে খায়, এতিয়াতো সুধিব লাগিব ন'?
নাই বুলি ক'লেও, ত্ৰিশজনেতো খাব, ত্ৰিশজন- পঁচিশ জন মানে। এতিয়া, আমি লগৰ সোপাই খামেই।
অ'!
কি হয় চাওঁ-চাওঁ, মই গ্ৰুপটো খুলি চাওঁ, কোনে-কোনে খায়, নেখায়তো, সেইটো, জনাম তাৰপিছত ন'। অ'! জনাবা তুমি। অ'!
বাকী, ভাত-পানী খালা? মই এই, চাহ অকন, চাহ অকন খাই, ওলাই আহিলোঁ। অ'! গৈ আছোঁ, ৰখক। হে? হেল্ল'? ওলাই আহিছোঁ, ৰখা। অ' অ'! এতিয়া, হেৰি তোমাৰ, গাড়ী-চাড়ী ল'লা নাই?
মই এইয়া, মাজতে কাৰ এখন ললোঁ। এই, কি কয়, কি বুলি কয়! স্কডা এখন ললোঁ।
এখন ললোঁ। অ'!
এ, ব্লেক কালাৰৰ।
এনে, কৈ থাকে, যাবলৈ ধৰ, সেইকাৰণে ললোঁ আৰু। হা, হা?
এই, তোমাৰ মোৰ, খন আছে, মানে। এখন তোমাৰ পুলিচত দিয়া আছে, দুখন আৰু তাৰমানে, তোমাৰ ড্ৰাইভাৰ এটা লাগে মানে, তোমাৰ কোনোবা ভাল এনেকুৱা, ভাল ড্ৰাইভাৰ। এক্সপেৰিয়েঞ্চ থকা অলপ আছে, নেকি? তেতিয়া শুনা নাই। মানে মোৰ, বলেৰ' দুখন আছেহে। তোমাৰ পুলি, আৰু আছে গাড়ী মোৰ, বলেৰ' দুখন মানে, পুলিচত থানাত দিয়া আছে, মানে।
উম!
তাৰপিছত মানে, তাত এজন মানে, ড্ৰাইভাৰ লাগে, মোৰ গাড়ীখন চলাবৰ কাৰণে। ভাল ড্ৰাইভাৰ আছে নেকি? অলপ তোমাৰ চিনাকি, ভাল মানে থকা অলপ।
দিব লাগিব ৰখা। মানে, এতিয়া
মানে, এতিয়া এনেই, তোমাৰ চিনাকি কোনোবা দাদা-চাদা এনেকুৱা ভাল নাই, নেকি? মই শুনিছিলোঁ! মানে মাজতে, তোমাৰ কোনোবা, এই কি জানা! মই অলপ সুধিম এতিয়া। মানে, আছে মানে। সি কৰিব পাৰে নোৱাৰে, সেইটো মানে সুধিম।
অ'!
মানে তোমাৰ, সেইখন মইয়ে চলাই আছিলোঁ, তোমাৰ এই, এতিয়া মোৰ, খেতি পথাৰত ট্ৰেক্টৰ-চেক্টৰ, অ'! তোমাৰ মই, এতিয়া তই হাল-চাল বাই আছ না, এতিয়া? তোমাৰ হেৰিও বাই আছোঁ, হেৰিটো বাই আছোঁ। সেইকাৰণে মানে, মোৰো এতিয়া সময় মিলাব পৰা নাই, মানে। দিনটো পথাৰত লাগি-মেলি আকৌ, আকৌ, আকৌ তোমাৰ ৰাতি মানে, যাব। এইটো মানে, দিগদাৰ হয় মানে, তোমাৰ আকৌ চলাবলে। হয়! হ'ব মই, লগৰটোক সুধি কম দিয়া। চলাব পাৰে নোৱাৰে, এতিয়া বলেৰ' খন। মানে, মোৰ এজন, ইখন চলাই, ওচৰতে আছে। ভবক সুধি কওঁ নেকি তাক, অ', তুমি সুধি পেলাই জনাই পেলাই কব পাৰা।
অ', এই পাৰিম বুলিয়ে কৈছে বাৰু।
বাৰু, অ', কেতিয়াবা পাৰিব মোক তোমাৰ লাগে মানে কাইলৈ আজিতো এতিয়া সময় গুচি গল কাইলে পাৰিলে কাইলৈ সন্ধিয়াৰ পৰা পাঁচটা বজাত তুমি লৈ আহিবা এপাক গাড়ীখন
দিনত চলাব নোৱাৰে দিনত নোৱাৰিব নেকি ৰাতিহে পাৰে নেকি?
সন্ধিয়া মানে তোমাৰ সন্ধিয়া টাইম দিনতো চলাব পাৰে দিনত তেওঁ চলাব পাৰিব জানো? সন্ধিয়া টাইমত মই কই দিম পাৰিব সি অ', পাঁচটা বজাত আহিলে হ'লে। উম, তোমাৰ দৰমহা তোমাৰ তিনি পাঁচটা বজাৰ পৰা ঘূৰিব লাগিব তোমাৰ ৰাতিপুৱা সি সাতটা বজাতে ছুটি পাব মানে।
উম,
মানে অকণ টোপনি চোপনি মাৰিব পাৰিব অলপ টাইম আৰু।
অ', সেইটো হয় বাৰু তাৰপিছত
এ তোমাক ওঠৰ হাজাৰ মানকৈ দিম বুলি কৈছে।
কিমান কিমান?
কিমান - কিমান, ওঠৰ হাজাৰ খালি চলালে হল গাড়ী।
পোন্ধৰ - পোন্ধৰ হেজাৰ
অ দাদা, ওঠৰ - ওঠৰ।
অ', হ'ব একো নাই।
অ',
অ',
অ', বাই অ', মোক কাইলে তুমি তাক তেওঁক কৈ দিবা ধুনীয়াকৈ আহি পেলাই গাড়ীখনো লৈ যাব। তেওঁ পাৰিব নহয় মই গাড়ীখন কাৰণে কাইলৈ অলপ লেতেৰা হৈ হৈছে ধই পখালি চাৰ্ভিচিং দিবলগীয়া হ' হ' পাৰে যদি হয় যদি মই কাইলে দিনত তোমাৰ দি দিম।
অ', হ'ব বাৰু মই কি বুলি কয় কৰি দিম বাৰু।
বাৰু অ',
অ', সি পাৰিম বুলি কৈ
অ', সন্ধিয়া তোমাৰ পাঁচটা পৰা।
অ', হ'ব মই কৈ দিম তাক, তাক কৈ দিম বাৰু মই।
এজনেই তোমালোকৰ ঘৰৰ সিফালে আলবেদ হুছেইনে মোৰ চলাই আছে গাড়ীখন সিখন বাৰতে
উম, সেই তাক বুজি পাম দিয়া ন' তুমি সেইটো তোমাৰ কিমান আছে তোমাৰ বৰ্তমান? অ', বলেৰ' কেইখন আছে বৰ্তমান?
ব'লেৰ' মোৰ দুখন আছে তোমাৰ স্কৰপিঅ' আছে চাৰিখন, কোলা গোটেই কেইখন।
বাইছ, স্কৰপিঅ' চাৰিখন আছে তোমাৰ।
অ',
অ',
তাৰপিছত তোমাৰ ট্ৰেক্টৰ আছে তিনিখন। এই পাঞ্জাবী ট্ৰেক্টৰখন। ঠিকে আছে, মানে তিনিখন মানে একদম তিনিখন গোটেই পথাৰত লাগি আছে মানে।
পথাৰত হাল বাই আছে ন'?
উম, এইবাৰ মই তাকেই দামপাৰ উঠাম বুলি ভাবিছোঁ মানে।
দামপাৰ ল'বা নেকি?
অ', তাকে ভাবিছোঁ, পইচা গোটাই আছোঁ দামপাৰ খন দামপাৰ